হেল্ল'
শুনিছানে?
অ' মই শুনি আছো, তুমি শুনিছা নাই?
হয় হয়, মইয়ো শুনি আছো।
অ' কি কৰি আছিলা?
এই মই পথাৰৰ পৰা আহিছো, তুমি কি কৰিছা?
অ' অ' মই মই তোমাৰ এই এইনেহে আছিলো। চাহ অকণ খাই পেলাই আগফালেকে বহি আছিলো মানে।
অ'
অ' তুমি কি পথাৰলে গৈছিলা?
হয়।
অ' অ' আচ্ছা।
তোমালোকৰ তোমালোকৰ পথাৰ আছেনে?
আমাৰ পথাৰ তোমাৰ আছে, তাকে আমাৰ দ মাটি যে অলপ সেইটো কাৰণে পানীটো বেছি হৈ আছে মানে। অ' সেইটো কাৰণে অলপ ৰৈ আছো।
খিনিয়ে হেৰি হে কৰি আছে ইমান দ খিনিলে অহা নাই।
অ' অ' আচ্ছা।
বাকী খবৰ খাতি ঠিকে নহয়?
উম ভালে আৰু তোমাৰ?
অ অ। মোৰো আছো আৰু। তাকে মই ফোন কৰিলো মানে হেৰি, উম। এ মানে তোমাৰ বহুত দিন মান হ'ল, তোমালে ফোনো কৰা নাই। বোলো
হয়।
ফোন এটাকে কৰো আৰু এনে ত এটা আছিলে তাৰ বিষয়ত ওপৰতো অলপমান এনে আলোচনা কৰিম বুলি, এনেই ফোন কৰিলো।
উম।
অ অ।
কি বিষয়ৰ?
বিষয়টো মানে তোমাৰ এনেকুৱা ধৰণৰ। আমাৰ যি আজিকালি টো কিতাপ পঢ়াৰ যোনটো। আহ এটা মানে সেই উন্মাদটো আজিকালিটো নাইকিয়া হৈ গৈছে। সে গুৰুত্বটো। অ, সেই তাকে কিতাপৰ যি মানে গুৰুত্বটো। সেই তাৰ ওপৰত টা আমি অলপমান কথা পাতিম বুলি ভাবিলো। কেনেকুৱা হ'ব বাৰু?
ভাল হ'ব ভাল হ'ব।
অ অ তাকে। এতিয়া চাবা তুমি হা। আহ আজিকালি আহ। আজিকালিৰ দিনততো প্ৰায় মানুহে কিতাপ পঢ়িবলে এৰিয়ে দিছে। কিতাপটোতো বাদ দিয়া আ হা মানে আগ আগতেটো কি হয়? মানে, সদায় ৰাতিপুৱা ৰাতিপুৱা নিউজ পেপাৰ আহে। নিউজৰ যোগেদি গোটেই দেশ বিদেশত তেওঁলোকে খবৰ ৰাখে। আজিকালি সেই কিতাপটোতো বাদ দিয়া। তোমালোকে ৰাতিপুৱা নিউজ পেপাৰখনো মানে তেওঁলোকৰ পঢ়িবলে সময় নাইকিয়া হল। এতিয়া আহ আজিকালি মানুহ বিলাক কেৱল তেওঁলোকে মো মানে উম প্ৰায় ভাগ মানুহে এনেকুৱা আছে। তেওঁলোকে যে তেওঁলোকৰ ব্যস্ত জীৱন যাপন ধৰা শিক্ষাৰ ক্ষেত্ৰতে হওক, বা চাকৰি ক্ষেত্ৰতে হওক। সেইবিলাকতে ব্যস্ত হৈ থাকে। কিন্তু তাক কিন্তু প্ৰায় খিনি মানুহ এনেকুৱাও আছে। যিসকলে কোনো কাম বন ন কৰে বা তেওঁলোকে ঘৰতে বহি এনে যি চচিয়েল মিডিয়া হওক বা মোবাইল ফোন। সেই সমূহতে মানে ব্যস্ত থকা দেখা যায়। আচলতে সেই উম। উম। তেওঁলোকে তেওঁলোকে যে মোবাইল ফোন ব্যৱহাৰ কৰে বা ছচিয়েল মিডিয়াত যি লাগি থাকে, সেইটোক মই বেয়া বুলি কবলে যোৱা নাই কিন্তু তেওঁ কিছুমান এনেকুৱা আছে যে মানে ঘণ্টাৰ পিছত ঘণ্টাৰ কেৱল তেওঁলোকে মোবাইল ফোনতে, কিছুমান অদৰকাৰী ভিডিঅ' চাই থকা দেখাত মানে লক্ষ্য কৰা দেখা গৈ দেখা গৈছে। আচলতে সেইবোৰ মানে এ কোনো যুক্তিকৰ কথা নহয়, মানে সেই সেইবোৰ এটা অ বৰ বেয়া কথা, কাৰণ চাবা? আমাৰ যি এ কিতাপ পঢ়িলে কি কি হয়? কিতাপ পঢ়িলে আমাৰ বহুতো নজনা কথা জানিব পাৰি। বা আমাৰ যিটো আহ মানে উম আমাৰ যি এটা আহ কি বুলি কয়? এ চিন্তা কৰা শক্তিটো বা এ আমি ক্ষম আ মানে তৎক্ষণা এটা সিদ্ধান্ত ল'ব পৰা যিবিলাক ক্ষমতা, সেই ক্ষমতাবিলাক মানে আমাৰ কিতাপ পঢ়াৰ ফলত। আৰু
হয়।
উম, কিন্তু আজিকালি উম কি হৈছে মানুহবিলাকে কেৱল মোবাইল ফোনত লাগি থাকে যাৰ ফলত তেওঁলোকে চিন্তাই হওঁক এইবোৰ মানে কমি অহা দেখা গৈছে, আৰু উম, আৰু যে এ তোমাৰ কিতাপ -কিতাপ বিলাক আৰু তুমি এটা কথা লক্ষ্য কৰিবাচোন মানে যিসকল ডাঙৰ- ডাঙৰ ব্যক্তি হওক, উম, আহ বৈজ্ঞানিক হওক বা তেনেধৰণৰ ডাঙৰ- ডাঙৰ মহান ব্যক্তি ব্যক্তিসকলে কিন্তু কিতাপ পঢ়াৰ সেই মানে অভ্যাসটো আছিলে। এতিয়া যে মোৰো এটা সপোন আছে বুলি, এই কিতাপখনৰ তোমাৰ লেখক হৈছে উম ডক্টৰ ৰুবুল মাউত। এতিয়া ম আমি, আমিতো সকলোৱে তেওঁক এজন লেখক বুলিয়ে জানি মানে জানিছিলো। কিন্তু মই সৌ-সেইদিনা এটা নিউজ পাইছিলো যে তেখেতে আহ তেখেতে আমাৰ যি কেঞ্চাৰ ৰোগ সেই কেঞ্চাৰ ৰোগৰ মানে এ এটা সমাধান সমাধা তেওঁ এটা সৃষ্টি কৰিছে। আচলতে সেই ক্ষে আমি তাৰ পিছতহে গম পাইছো যে তেওঁ এজন আহ মানে বৈজ্ঞানিক বৈজ্ঞানিকো হয়। সেই সেই সেই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ যিসকল মানে মহান মহান ব্যক্তিসকল আছে সেই মহান- মহান ব্যক্তিসকলৰ কিন্তু এজন -এজন অ মানে তেওঁলোকৰ এ যি কিতাপ পঢ়া, সেই কিতাপ পঢ়াৰ আহ এটা মানে আহ, তেওঁলোকৰ অভ্যাস আছে। সেই সেই ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ আমি মানে এ কিতাপ-কিতাপসমূহ পঢ়িব লাগে, আৰু ছাত্ৰ ছাত্ৰীৰ যদি কবলৈ যাওঁ, সেই ছাত্ৰ - ছাত্ৰীসকলে কিন্তু কিতাপ পঢ়াৰ মানে এটা অভ্যাস গঢ়ি তুলিব লাগে। কাৰণ আজিকালি কি হৈছে, আজিকালি সেই ছাত্ৰ ছাত্ৰী মানে আহ যি মোবাইল ফোনৰ কথা কৈছিলো মই, বিশেষকৈ কিন্তু সেইটো আমাৰ যি নৱপ্ৰজন্ম হওক বা আমাৰ যি ছাত্ৰ -ছাত্ৰী সেইসকলৰ মাজতহে বেছিকৈ প্ৰচলন হোৱা দেখা গৈছে, আৰু তেওঁলোকক তাৰ বাবে কিন্তু আমি আহ ডাঙৰখিনিয়ে দায়ী কাৰণ আজিকালি কি হয় সৰুৰ পৰা যদি এ কেঁচুৱা এটাই যদি কান্দি থাকে বা অলপমান আমনি কৰে, তেতিয়া কি কৰে মোবাইলটো হাতত দি বহুৱাই থই দিয়ে। সেইটো আচলতে এটা বৰ বেয়া কথা। তাৰ সলনি যদি অ, অ সেই তাৰ সেই তেতিয়াৰ পৰা কি হয়, তেওঁলোকৰ লাহে, লাহে, লাহে যেতিয়া মোবাইল ফোনটো চাবলৈ লব সৰুৰ পৰাই তেওঁলোকে সেই মোবাইল ফোনৰ প্ৰতি আসক্ত হৈ যাব। সেইয়া তাৰ সলনি যদি এ তেওঁ সৰুৰ পৰাই এটা দুটা এনেই পঢ়াৰ কথা যদি শিকাই থাকে বা হাতত এনে কিতাপ এখন দি এ তেওঁ বুজি নাপালে যদি সেইখন যদি চাই থাকিবলৈ দিয়ে তাৰ পৰা মানে তেওঁ বহুত খিনি নজনা কথা জানিব পাৰে, কাৰণ কি হয় সৰুতে আমাৰ মগজুটো মানে বহুত মানে এ ভাল হৈ থাকে। যাৰ ফলত আমি বিভিন্ন ধৰণৰ কথা জানিব পাৰো ভালদৰে। আৰু অ সেই ক্ষেত্ৰত আচলতে আমি শিক্ষাৰ্থীখিনিয়ে মানে কিতাপ পঢ়াৰ এটা, কিতাপ পঢ়াৰ যোনটো অভ্যাস গঢ়ি তুলিব লাগে আৰু কেৱল পাঠ্যক্ৰমৰ কিতাপেই যে পঢ়িব লাগিব সেইটোও কথা নহয়। মানে পাঠ্যক্ৰমৰ কিতাপখিনিও লাগে আমাৰ যি পৰীক্ষা হওক তাত উত্তীৰ্ণ হবৰ কাৰণে। আমাৰ য পাঠ্য পাঠ্যক্ৰমৰ কিতাপ সেইখিনি আমাৰ প্ৰয়োজনীয়, কিন্তু পাঠ্যক্ৰমৰ উপৰিও যিখিনি আমাৰ এ বিভিন্ন ধৰণৰ কিতাপ আছে সেই কিতাপখিনি মানে অ পঢ়িব লাগে বুলি মই ভাবো। এতিয়া তুমি, তুমি বিষয়ৰ ওপৰত কি মতামত জনাবা?
আচলতে তুমি কলায়ে ভাল ভাল পইন্ট খিনি তুমি দাঙি ধৰিলাই আচলতে আমি যদি উম এক কথাত কবলৈ যাওঁ কিতাপ হৈছে মানে জ্ঞানৰ ভঁৰাল।
হয় হয় হয়।
কিতাপে এ জ্ঞান লগতে বুদ্ধিৰো বৃদ্ধি কৰে। আচলতে তুমি এতিয়া যে কলাই যে হেৰি কি পাঠ্যপুথিৰ কিতাপৰ লগতে আন কিতাপ সমূহো পঢ়িব লাগে যদি এতিয়া আমি আজিৰ দিনৰ কথা কবলৈ যাওঁ ছাত্ৰ ছাত্ৰী সকলে কিতাপ উ মানে বেলে বাহিৰা কিতাপ পঢ়াৰ কথা মানে বহুত দূৰৰ কথা যে পাঠ্যক্ৰমৰ কিতাপ পঢ়িবলৈ আজিকালি টান। যিহেতু আজিকালি ইন্টাৰনেটত উম যিটো প্ৰশ্ন লাগে সেইটো মাৰি দিয়াৰ লগে লগে তাৰ উত্তৰ আহি পৰে। যাৰ ফলত মানে ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান যিটো ধৈৰ্য্য মানে এতিয়া তুমি ধৰি লোৱা এখন এটা প্ৰশ্ন বিচাৰিব লাগে যেতিয়া সেই প্ৰশ্নটো কৰিব লাগে তেওঁলোকে ধৈৰ্য্য ধৰি গোটেই পাঠটো হওক বা সেই পেজটো হওক গোটেই পেজটো পঢ়িব লাগে যাৰ ফলত তেওঁলোকৰ ধৈৰ্য শক্তি বৃদ্ধি হোৱা মানে আমি দেখা পাওঁ কিন্তু আজিৰ দিনত যদি আমি চাবলৈ যাওঁ ছাত্ৰ ছাত্ৰী সকলে কিবা এটা যদি প্ৰশ্ন নোৱাৰে বা পাঠ্য বাহিৰা প্ৰশ্ন বিচাৰিছে এইটো বেলেগ কথা কিন্তু যেতিয়া পাঠ পাঠ্যপুথিৰ প্ৰশ্নটো বিচাৰে মানে উ তেওঁলোকে পাঠত মানে নোচোৱাকে ডাৰেক্ট ইন্টাৰনেট হওক বা তেনেকুৱা মাৰি পেলাই গুগল চাৰ্ট জি পি ডিত তেনেকুৱাত মাৰি চাই যাৰ ফলত শীঘ্ৰে উত্তৰটো ওলাই পৰে যাৰ ফলত তেওঁলোকে কিতাপখন নপঢ়ে বা সেই পেজটো নপঢ়ে। যাৰ ফলত তেওঁলোকৰ ধৈৰ্য শক্তি বহু পৰিমানত কমি গৈছে বুলি মই ভাবোঁ। আৰু যদি আহ এতিয়া আমি আৰু কবলৈ গ'লে এখন যদি আমি কিতাপ পঢ়ো তেতিয়া তোমাৰ এটাৰ লগতে আন দহটাৰ কথাও আমি শিকিব পাৰোঁ। কাৰণ এটা কথা জানিবৰ বাবে আমি লগতে আৰু সেই দহটা লাইনো পঢ়িবলগীয়া যাৰ ফলত যিটো জ্ঞান লাগে তাৰ উপৰিও আমি জ্ঞান লাভ কৰিবলৈ সক্ষম হওঁ। তাৰপিছত আহ কিতাপ পঢ়াৰ যদি আমি মানে সুবিধা যদি বা যিখিনি ভাল দিশ যদি ক'বলৈ যাওঁ তাত তোমাৰ চিন্তা শক্তি আৰু পৰিকল্পনা শক্তি বিকাশিত হয় বিকশিত হয়। মানে আমি এইটো কৰিলে ভাল হ'ব বা তেনেকুৱা ধৰণৰ আমাৰ চিন্তা বিলাক আহে।
হয় হয়।
তাৰপিছত উম এতিয়া যেতিয়া আমি বাহিৰা কিতাপ বিলাক পঢ়িম বা তেনেকুৱা ধৰণৰ তেতিয়া সাধাৰণ জ্ঞানৰ তোমাৰ সাধাৰণ জ্ঞানটো বৃদ্ধি হয় যাৰ ফলত এতিয়া তোমাৰ উম আমি পাই আহিছো যে পৰীক্ষ এ বৃত্তিমূলক পৰীক্ষা হওক। বা প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত এটা ভাল ফল বা কিছুমান সুবিধা পোৱাত সহায় হয় এতিয়া যদি আমি তুমি এতিয়া কলাই যে অকল উম পাঠ্যক্ৰমৰ কিতাপ পঢ়িলেই নহব বাহিৰা কিতাপ পঢ়িব লাগিব হয় যেতিয়া আমি এখন বাহিৰা কিতাপ পঢ়িম তেতিয়া এ সেই মানে সেইখিনিৰ পৰা আমি বৃত্তি পৰীক্ষাক বা তেনেকুৱা ধৰণৰৰ পৰী ক্ষাৰ বিলাকত আমি এটা সুফল লাভ কৰিবলৈ সক্ষম হম ইয়াৰ উপৰি যদি আমি ক'বলৈ যাওঁ এতিয়া তুমি কলাই যে ইন্টাৰনেটৰ ব্যৱহাৰটো একেবাৰে বেয়া নহয়। হয় আচলতে যদি আমি সেইখিনি বস্তু সীমিত পৰিমাণে যদি আমি ব্যৱহাৰ কৰো তেতিয়া তাৰ পৰাও সুবিধা হ'ব কিন্তু কিতাপ পঢ়িলে এটা উম অধিক সুবিধা হয় এতিয়া তোমাৰ মানসিক চাপ পৰ মানে উম চাপটো এটা সন্তুলিত অৱস্থাত থাকে বা বেলেঞ্চ হৈ থাকে
হয় হয়
আৰু এম কিতাপ পঢ়িলে তোমাৰ এটা হেৰি অভিজ্ঞতা মানে জীৱন এটা অভিজ্ঞতা বৃদ্ধি হয় আৰু মই ক'লো যে ধৈৰ্যৰ বৃদ্ধি হয় উম সাধাৰণ জ্ঞান বৃদ্ধি কৰে
হয় হয়
এটা ভাল অভ্যাস গঢ়ি তোলে এতিয়া উম এনেকুৱা হৈছে এতিয়া মোবাইলত এটা এটা নিৰ্দিষ্ট তথ্য দিয়া থাকে কিন্তু যদি আমি কিতাপ খন পঢ়ো আমি বিভিন্ন এতিয়া বিভিন্ন ধৰণৰ জীৱনীমূলক কিতাপ আমি পাওঁৱেই সেই সমূহৰ বাবে এ সেইবিলাক পঢ়ি আমি সেই সেইটো জীৱন আয়ক্ত কৰিব পাৰো বা তেওঁৰ ভাল দিশটো বা বেয়া দিশটোৰ বিষয়ে আমি বুজি পাব পাৰোঁ অ সেইদৰে যদি এতিয়া আৰু এটা হৈ গ'ল মানুহে কিতাপ মানে যিখিনি মানে চইচ কৰাত বা বিচৰাত মানুহে বহুতো ভুল কৰে যদি আমি এখন যদি বেয়া কিতাপ পঢ়ো তেতিয়া আমি বেয়া দিশলৈ গতি কৰিব পাৰো সেয়ে আমি কিতাপ সমূহ ভালদৰে চাইহে আমি কিতাপসমূহ ক্ৰয় কৰি পঢ়িব লাগে
হয় হয়
এ যদি আমি কবলৈ যাওঁ এখন কিতাপে কিন্তু এটা জীৱনো ধ্বংস কৰিবগৈ পাৰে
পাৰে পাৰে অঁ
সেয়ে আমি কিতাপসমূহ ভালদৰে চাই চিতি হওক বা ভালদৰে সেইটো বিষয়ে জানি পেলাইহে আমি কিতাপখন ক্ৰয় কৰি বা অ ক্ৰয় কৰি সেইখন আমি পঢ়িব লাগে বা লাইব্ৰেৰীৰ পৰা লৈ পেলাই সেইখন আমি পঢ়িব লাগে নহ'লে সেইসমূহে আমাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰো সৃষ্টি কৰিব পাৰে
পাৰে পাৰে অঁ
আৰু যদি এ আনটো দিশ ক'ব যাওঁ যে আমি এখন যদি কিতাপ পঢ়ো সেই উম মানুহজনৰ জীৱনীৰ বিষয়ে আমি শিকিব পাৰো বা তেওঁ কি কি বেয়া কাম কৰিছিলে সেইখিনি যে আমি নকৰাকৈ কেনেদৰে থাকিব পাৰো বা আ সফল হবলৈ আমি কি কি পদক্ষেপ লব লাগে সেই বিষয়েও আমি সঠিক ভাৱে জানিব পাৰিম।
হয় হয় অ
হয়।
উম তাকে তুমি যিখিনি কথা কৈছা গুৰুত্বপূৰ্ণ কথা কৈছা আৰু ভাল ভাল কথাই কৈছা। এতিয়া আৰু তুমি উম যি ক'লা যে আহ কিতাপ পঢ়াৰ ফলত আমাৰ সাধাৰণ জ্ঞান বৃদ্ধি হয় আজিকালিতো মানুহৰ সাধাৰণ জ্ঞান বোলা বস্তুটো নাইকিয়া নিচিনাই হ'ল। আজিকালি তোমাৰ আজিকালি তোমাৰ ল'ৰা-ছোৱালী বিলাকক তুমি এটা সৰু মানে সাধাৰণ জ্ঞানৰ যদি এটা প্ৰশ্ন সোধা তেওঁলোকে নাজানিব আকৌ তেনেকুৱা ধৰণৰ পৰিস্থিতিও আমাৰ মানে আজিকালি দেশত মানে হৈ আছে। তাৰ একমাত্ৰ কাৰণ হৈছে আমাৰ যি ছাত্ৰ-ছাত্ৰীসকলৰ মানে কিতাপ পঢ়াৰ যোনটো অভ্যাস সেই অভ্যাসটো মানে লাহে লাহে কম মানে কমি এতিয়া একেবাৰে নাইকিয়া নিচিনাই হৈ গৈছে কাৰণ
হয় হয় মোবাইলে সকলোখিনি নাইকিয়া কৰি পেলাইছে হয়।
ফোনৰ যোগিতা মোবাইল ফোনত যেনেকে ক'লা যে মে এত এত তেওঁলোকৰ তেওঁলোকে কিয় মানে ইমান কষ্ট অ নকৰে আজিকালি ল'ৰা ছোৱালী বিলাকে। তেওঁলোকে কষ্ট কৰি আচলতে ভাল নেপায়। এতিয়া কিতাপখন বিচাৰি তেওঁ বিচাৰি সেই প্ৰশ্ন এটা তেওঁ তেওঁলোকে উম মানে বিচাৰ বিচৰাৰ সলনি তেওঁলোকে কি কৰে চচিয়েল মিডিয়াত তেওঁলোকে সেই বস্তুটো মাৰি দিয়ে। ফলত সেই মানে সহজে তেওঁ আহ সেই প্ৰশ্নটোৰ উত্তৰ পাই যায়। আচলতে তেনেধৰণৰ যি সুবিধাখিনি পাইছা, সেই সুবিধাখিনিৰ ফলতত এহ মানে তেওঁলোক অলপ এলেহুৱা টাইপৰ হৈ গৈছে যাৰ ফলত তেওঁলোকৰ সেই কিতাপ পঢ়াৰ মানে অভ্যাসটো মানে কমি কমি আহি আছে। সে
বাতৰিসমূহ পঢ়ে উম বাতৰিসমূহত নিউজৰ লগত তে বিভিন্ন ধৰণৰ সাঁথৰ হওঁক কৌতুক হওঁক বা অকমান হ'লেও সাধাৰণ জ্ঞানমূলক কথা থাকে।